হেল্ল' অ নমস্কাৰ
হয় নমস্কাৰ হয় শুনিছোঁ জনাব
অ আপুনি বৰ্তমান ব্যস্ত আছে নেকি
নাই মই বৰ্তমান ব্যস্ত নাই কব পাৰিব
অ ঠিক আছে বাৰু মই আপোনাৰ পৰা আহ এটা এটা বিষয়ত অকমান জ্ঞান আহৰণ কৰিব বিচাৰিছিলো বিষয়টো এনেধৰণৰ আহ শিক্ষাৰ বিষয় হয় অকণমান ক'ব মই শিক্ষাৰ বিষয়ে কিছু কথা সুধিম আপুনি যিখিনি জানে মোক ব্যক্ত কৰিব
হয় হয়
ঠিক আছে মই আগবাঢ়ো
ঠিক আছে আগবাঢ়ক
আপুনি শিক্ষা মানে কি বুজে মোক অকমান কবচোন।
হয়। শিক্ষা মানে আচলতে আমি দৈনন্দিন জীৱনত যিখিনি আমি জীয়াই থাকিবৰ বাবে উপযুক্ত। অ জ্ঞানৰ প্ৰয়োজন সেইখিনিয়ে শিক্ষা। যিটো আমি ভুল শুদ্ধ বাছনি কৰিব পাৰোঁ সেইটোৱে আমি সাধাৰণতে শিক্ষা বুলি জানোঁ।
হয় অ ঠিক আছে বাৰু জনোৱাৰ বাবে ধন্যবাদ আৰু আৰু আৰু অলপ জানিব বিচাৰিছোঁ। আপুনি শিক্ষাৰ উচ্চকতাৰ বিষয়ে অলপ ক'ব চোন? শিক্ষা কিয় আমাৰ দৰকাৰ?
হয়। শিক্ষাৰ আৱশ্যকতা বহুতে আছে। আহ যিহেতু আমি ৰাতিপুৱা শুই উঠাৰ পৰা আমি গধূলি ৰাত তি হোৱালৈকে আমাৰ শিক্ষাৰ প্ৰয়োজন আছে। আহ কাৰণ ৰাতিপুৱা শুই উঠাৰ পিছতে আমি যেতিয়া উম অহ ৰাতিপুৱা ঘৰৰ পৰা ওলাই যাওঁ তেতিয়া আমাৰ বিভিন্ন ধৰণৰ মানুহ লগ পাওঁ আৰু সেই মানুহখিনিৰ লগত আমি আচাৰ ব্যৱহাৰ খিনি যেতিয়াই ভালকৈ ৰাখিম আৰু সেইটোতো শিক্ষাৰ প্ৰয়োজন আছে। তাৰোপৰি আমি যেতিয়া নিজৰ কৰ্মৰ কাৰণে ওলাই যাম বাহিৰলে আৰু তাতেও আমাৰ শিক্ষাৰ প্ৰয়োজন আছে। মানে আমি শিক্ষা অবিহনে চলিব নোৱাৰো। শি
হয় হয়, হয়। অ, ঠিক আছে বাৰু আৰু আগলৈ আগবাঢ়ো। শিক্ষা অবি শিক্ষাৰ কথাটো আপুনি ক'লে। ঠিক একে ধৰণৰ আৰু এটা কথা সুধো? এ কে ছাগে একে কব আপুনি। আহ শিক্ষা অবি অবিহনে মানুহৰ দৈনন্দিন জীৱনত কেনেকুৱা অসুবিধা হয়? আৰু অলপ ক'ব চোন বহলাই।
হয় হয়। শিক্ষা অবিহনে আমি এ এনেই জীয়াই জীয়াই থাকিব পাৰিম কিন্তু শিক্ষা অবিহনে আমি যিহেতু এই গোটেই পৃথিৱীখন শিক্ষাৰ ওপৰতে অ নিৰ্ভৰ কৰি চলি আছে। গতিকে শিক্ষা অবিহনে আমি জীয়াই থকাটো অসম্ভৱ বুলিয়ে কব পাৰোঁ। কাৰণ আজিকালি আধুনিক যুগত আমাৰ শিক্ষা অত্যন্তই প্ৰয়োজনীয়।
হয়।
কাৰণ আমি এ ধৰি লওক আমি দেশ বিদেশ ভ্ৰমণ কৰিবলৈ গ'লেও আমাক শিক্ষাৰ অতিকৈ প্ৰয়োজন হয়। তাৰোপৰি আমি আহ এজন পৰিয়ালৰ সদস্য হিচাপেও শিক্ষাৰ প্ৰয়োজন আছে কাৰণ আমি পৰিয়ালটোক অ ভালদৰে চলাই নিয়াৰ বাবে। আহ আমাক শিক্ষাৰ প্ৰয়োজন থাকে। তাৰোপৰি আমা আচাৰ ব্যৱহাৰ খিনিৰ লগত অহ শিক্ষাটো কম সম্পূৰ্ণকৈ জঢ়িত হৈ থাকে আৰু তাৰোপৰি আমাৰ দৈনন্দিন জীৱনত চলিবৰ কাৰণে আমি বেপাৰ বাণিজ্য কৰা ক্ষেত্ৰতো শিক্ষাৰ আহ
বেপাৰ বাণিজ্য কৰিব লাগিলে টো গণিত লাগিবই অংক কৰিব পাৰিবই লাগিব নহ'লে আমাক সোনকাল নহলে আমাক গ্ৰাহকে ঠগাব?
ঠগাব সেইখিনি আও। সেইখিনি পৰা আমি ৰক্ষা পাবলৈ, আমাক শিক্ষাৰ প্ৰয়োজন আছে। তাৰোপৰি, আমি অঁ আজিকালিৰ যুগত অঁ দেশ বিদেশ ভ্ৰমণ কৰিবলৈ আমি ম'বাইল হওক, কম্পিউটাৰ হওঁক আৰু কিছু কিছুমান আহ আধুনিক আহ যন্ত্ৰ ব্যৱহাৰ কৰিবলৈ আমাক শিক্ষাৰ প্ৰয়োজন হয়। আৰু সেই শিক্ষাটো অহ শিক্ষা অবিহনে আমি আহ জীৱনটো, চলাই যাব পাৰিম কিন্তু সুন্দৰভাৱে আমি চলাই নিব নোৱাৰিম।
আধৰা আধৰুৱা যেন অনুভৱ হয়, হয়তো বহুত তো জানিবলগীয়া থাকি গ'ল নেকি, বহুতো কৰিবলগীয়া থাকি গ'ল নেকি সেনেকুৱা ধৰণৰ এটা ভাৱ হয়। হয় বাৰু অঁ-
শিক্ষা যদি নাথাকে আমি অন্ধ বুলিও ক'ব পাৰো। কাৰণ আমি আখৰ আছে- লিখনি আছে কিন্তু আমি ক'ব পাৰো কিন্তু আমি পঢ়িব নাজানোঁ, লিখিব নাজানোঁ। উমঁ' অৰ্থাৎ আমি অন্ধস্বৰো হৈ যাওঁ। শিক্ষা অভি
হয় হয়, ঠিক আছে- আছে বাৰু জনোৱাৰ বাবে ধন্যবাদ আৰু আগলৈ অকমান জানিব বিচাৰো। আমি সৰু ল'ৰা ছোৱালীক বা শিশুক কেনেধৰণে শিক্ষা দিয়া উচিত বুলি আপুনি ভাবে?
হয়, সৰু ল'ৰা ছোৱালী যিহেতু তেওঁলোকে পৰিয়ালৰ প্ৰতিটো বস্তু যেতি এতিয়ালৈকে আহ' অনুভৱ কৰিব পৰা হয় আৰু যেতিয়া অনুভৱ কৰিব পৰা হয় তেওঁলোকক আমি অতি মৰমেৰে যদি শিক্ষা দিওঁ তেওঁলোকে মৰমত শিক্ষাবিলাক গ্ৰহণ কৰিব বা বুজাতো সিহঁতৰ সহজ হৈ যায়। কিন্তু আমি আহ' যদি তেওঁ তেওঁলোকক যিহেতু সিহঁতে বুজি নাপায় একো। আহ' বা সিহঁতে আয়ত্ব কৰিব খুবেই কম পাৰে। গতিকে সিহঁতক মৰমেৰে অঁ, ভাল-ভাল বেয়াটো বিচাৰ কৰিব নাজানে। গতিকে আমি যদি মৰমত সিহঁতক মৰমত বুজাই শিকাই লওঁ তেতিয়া হ'লে সিহঁতে সুন্দৰকৈ আয়ত্ব কৰিব পাৰে। আৰু সৰু কালত, সৰু কালত যিহেতু শিশুসকলে খুবেই বেছি আয়ত্ব কৰে যদি আমি বেয়াটো বেয়া শিকাও- বেয়া শব্দ শিকাও, বেয়া ভাষা শিকাও তেতিয়া হ'লে সেইটোৱে আয় আয়ত্ব কৰিব আৰু যদি আমি ভাল আচৰণ কৰো আমাৰ আঁ' আচৰণ বিলাক ভাল হয়, মৰমিয়াল হয়, দয়ালু হয় সিহঁতও সেই ঠিক তেনেদৰে আ, আচৰণ কৰিব বুলি মই
অঁ, উমঁ' সুন্দৰ কথা কৈছে আপুনি ভাল লাগিলে। আহ' আৰু অকমান জানিব বিচাৰো আমি শিক্ষাক কেনে ধৰণে বা কৰ' কৰ' পৰা পাব পাৰো অলপ ক'বচোন? মানে কৰ' ক'ৰ পৰা আহৰণ কৰিব পাৰো আমি শিক্ষা?
হয়, শিক্ষাটো আমি যেতিয়া আমি জন্মৰ পিছত আমি খজাঢ়ো তাৰপিছত আমি যে তিয়া অলপ চলপ শিকিব ধৰো তেতিয়া আমি বিশেষকে পৰিয়ালৰ পৰা পৰিয়ালৰ মা, দেউ তা, দাদা, ভাইটি, ভন্টি, ককা, আইতা সকলো পৰা আমি আহ' শব্দবিলাক শিকো, শিকো আৰু যেতিয়া আমি আহ' ছয় সাত বছৰ মান হৈ যায় পাঁচ বছৰ মান হৈ যায় তেতিয়া আমি স্কুলত যেতিয়া আমাক দিয়ে তেতিয়া আমি আঁ' স্কুলৰ পৰাও শিকো, পৰিৱেশৰ পৰাও শিকো শিকো, অহ' লগৰীয়া বন্ধুৰ পৰা শিকো, ছাৰ বাইদেউ সকলৰ পৰা শিকো, তাৰ পিছত আমি তেনেদৰে আহ' উচ্চ শিক্ষালৈ আহ' গতি কৰিব পাৰো।
হয় বাৰু। এ ঠিক আছে এইখিনি জনোৱাৰ বাবে অশেষ ধন্যবাদ, লগতে আৰু অকমান আগলৈকে যাব বিচাৰো। অ আপ আপুনিৰ অসুবিধাটো বন্ধ নকৰে?
নকৰো নকৰো সুধিব পাৰে।
ঠিক আছে বাৰু। জীৱনটো অতিবাহিত কৰিবলৈ কেৱল কিতাপৰ শিক্ষাই যথেষ্ট বুলি ভাবে নেকি? বা কিতাপৰ শিক্ষাই দি আমি শেষ বুলি ভাবেই নেকি?
হয় হয়। মানে আমাৰ জীৱনটো জীয়াই থাকিবৰ বাবে কিতাপৰ শিক্ষাই আ পৰ্যাপ্ত পৰিমণৰ নহয় কাৰণ আ আমি জীয়াই থাকিবৰ বাবে যিখিনি শিক্ষাৰ প্ৰয়োজন সেইখিনি আচলতে আমি কিতাপৰ পৈয়েক সম্পূৰ্ণভাৱে গ্ৰহণ কৰিব সক্ষম নহওঁ কাৰণ আমাৰ আহ শিক্ষা বিলাকত বৰ্তমান কাৰিকৰী বিভাগটো সোমাইছে। কিন্তু আগতে কাৰিকৰী বিভাগ বিলাক খুব কমেই ব্যৱহাৰ হৈছিলে। যেতিয়া আমি শিক্ষা শিক্ষা গ্ৰহণ কৰিছিলো তেতিয়া, সেই শিক্ষাৰে আমি জীৱনটো অতিবাহিত কৰিব নোৱাৰো! কেৱল এটা উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ এটা সুযোগহে পাওক! মাতো বা আমাৰ আহ, জীৱনটো চলাই নিয়াৰ বাবে এটা ভাল চাকৰি। বা উপযুক্ত অ। উপযুক্ত এটা স্থান পাবলৈ আমাৰ শিক্ষা স্কুলীয়া শিক্ষাটো প্ৰয়োজন। কিন্তু জীৱনটো জীয়াই থকাৰ বাবে আহ আমি কিতাপৰ। পৰা যিখিনি জ্ঞান আহৰণ কৰো সেই আহৰণ। এইখিনিয়ে যথেষ্ট নহয় কাৰণ জীৱনটো জীয়াই থাকিব। বাবে আমি পৰিয়ালটো সুন্দৰভাৱে চলাই নিয়াৰ বাবে যিখিনি খিনি শিক্ষা আহ প্ৰয়োজন হয় সেই শিক্ষাখিনি আমি আমাৰ পৰিয়ালৰ পৰা বা ওচৰ চুবুৰীয়া বা পৰিৱেশৰ পৰা
হয় হয়। হয় বাৰু আপুনি যিখিনি যিখিনি কথা কৈছে সত্য কথাই কৈছে আপুনি এইখিনি ক'ব গৈছে যে অকল আনুষ্ঠানিক শিক্ষাতে আমি ভৰ্তি থাকিলে নহব আমি কি কাৰিকৰী শিক্ষাও আমি গ্ৰহণ কৰিব লাগিব। তেতিয়াহে আমি বৃত্তিমুখী হ'ব পাৰিম। বা আমি মানৱ সম্পদ হিচাপে আমি পৰিগণিত হব পাৰিম। কেৱল কিতাপৰ শিক্ষা আমি অকল নিজৰ জীৱনটো চলোৱাৰ বাবে বা নিজৰ জীৱনটোক সুৰক্ষা দিয়াৰ কথাখিনিহে আমি জানিব পাৰোঁ। কিন্তু আমি কেনেকে পৰিয়াল এটা চম্ভালিব পাৰো, পৰিৱেশৰ লগত কেনেকে মিলিব পাৰো। সেই খিনি খিনি আমি কাৰিকৰী বিভাগৰো শিক্ষা লোৱা উচিত বুলি আপুন উ কব বিচাৰিছে ঠিক আছে। অ মোৰ মনৰ কথাটোও কৈছে আপুনি।
হয় হয় ধন্যবাদ।
অ আৰু অকমান জানিব বিচাৰিছো যে আমি যে শিক শিক্ষা আহৰণ কৰো শিশুৰ সময়ৰ পৰা এ প্ৰাথমিক শিক্ষা বুলি যি। পোৱা হয় সেই প্ৰাথমিক শিক্ষা খিনি আমি কৰ কৰ' পৰা পাব পাৰো বা কৰ কৰ' পৰা পাওঁ সেই। উৎসসমূহৰ উৎসসমূহৰ বিষয়ে মোক অকমান কবচোন চমুকৈ।
হয় এতিয়া
কৰ পৰা আহৰণ কৰো।
হয় হয় প্ৰাথমিক শিক্ষা আমি প্ৰথমতে আমাৰ পৰিয়ালৰ। আহ মা দেউতা ভাই ভনী ককা আইতা। মানে আমাৰ ঘৰুৱা পৰিয়ালটোৰ পৰাই আমি প্ৰথম প্ৰাথমিক শিক্ষাটো তাৰ পৰাই ষ্টাৰ্ট কৰো। তাৰেপৰি আমি আহ সমাজৰ ওচৰ চুবুৰীয়া সমাজৰ পৰা। আহ যিখিনি শিক্ষা আচৰণ আহ সৎ ব্যৱহাৰ আহ তম মৰমীয়াল মৰমিয়াল ব্যৱহাৰ বা দয়ালু ব্যৱহাৰ সেইবিলাক আমি প্ৰাথমিক শিক্ষাতে ধৰো। কাৰণ আমাৰ আহ আমি যি আচৰণ কৰো আহ শিশুটোৱে সেই আচৰণটোৱে অ মানে ফল' কৰিব হয় হয়।
অনুসৰণ কৰিব
অনুসৰণ কৰিব, অ অনুসৰণ কৰিব, সেইটোৱে প্ৰাথমিক শিক্ষা তাৰোপৰি আমি অ', প্ৰথম যেতিয়া বিদ্যালয়ত অ যাও, তেতিয়া বিভিন্ন ধৰণৰ অ', বিভিন্ন পৰিয়ালৰ পৰা আমাৰ শিশু শিশু বিলাক লগ হয়, আৰু সেই শিশু বিলাকৰ পৰা আচৰণ ব্যৱহাৰ বা ছাৰ বাইদেউ সকলে, মৰমত যিখিনি শিকায় সেইখিনিয়ে পাথ প্ৰাথমিক শিক্ষা বুলি মই অ', ভাবোঁ আৰু।
হয়। ঠিক আছে বাৰু আপুনি যিখিনি কৈছে মই একমত আৰু লগত তে, মই অলপ জানিব বিচাৰিছো যে শিশুই আমাৰ পৰা শিকে। শিশুক আমি শিক্ষা দিওঁ, কাৰণ সিহঁতৰ জন্মৰ লগে লগে সিয়ত ব্ৰেইনটো বা সিহঁতৰ মনটো একেবাৰে পৱিত্ৰ বা এখন উকা কাগজৰ নিচিনা হৈ থাকে বাৰু। সেইকাৰণে আমাৰ পৰা সিহঁতে শিকি শিকি, সিহঁতে উকা কাগজখন ভৰ্তি কৰি লয়। এ মানে, এখন কিতাপৰ হেৰিত সিহতৰ মগজুটো কিতাপ লৈ সিহঁতে বৃদ্ধি কৰি লয়, সিহঁতৰ জ্ঞান কিতাপ এখনৰ নিচিনাকৈ বৃদ্ধি কৰি লয়, উকা কাগজ খনৰ পৰাই ঠিক আছে শুনি বাৰো আপোনাৰ কথাৰে মই বুজি পালো বা ময়ো বাবু সিটো খিনি সিখিনিয়ে ভাবো। লগতে মই, এতিয়া আৰু ওলোটাকৈ আপোনাক সুধিব বিচাৰো সেই শিশুসকলৰ পৰা আমি কিবা জানিব পাৰোনে? আমি কিবা শিকিব পাৰোনে? আপুনি কিবা ভাবে নিকি?
হয় হয়। মানে, যেতিয়া আমি উম, আমাৰ শিশু বিলাকৰ অ', শিশু বিলাকৰ আচ চৰণ বা তেওঁলোকৰ মিলা প্ৰীতি বিলাক আমি চাওঁ। যেতিয়া দুই তিনিটা শিশুৱে লগ লাগি
হয় হয়।
আহ, তেতিয়াসকলে সিহঁতৰ মাজত সিহঁতে বুজি নাপায়, বা সিহঁতে অলপ আহ, ইহঁতে অলপ আখুৰি কৰে বা সিহঁতৰ অ', সিহঁতে কি বস্তু কি ভাল অ', ভাল বেয়াটো বিবেচনা, হয় হয়। বিবেচনা কৰিব নোৱাৰে, বা অ',। কিন্তু সিহঁতক জেদ-জেদ কৰি লৈ কি, মোক এইটো লাগিব বা সিহঁতৰ মাজত কিছ কিছুমান আহ কেতিয়াবা কাইজা আহ, বা হয়টো অলপ মাৰপিতও কৰি কৰি দিয়ে, হয় ঠেলা ঠেলি। অ', ঠেলা ঠেলি কৰি দিয়ে। কিন্তু সিহঁতে এতিয়াই, যেতিয়াই সিহঁতে কাইজা পেছ কৰিব তাৰ পিছত অ', ভাগৰ লাগে, খোৱা লোৱা কৰে, তেতিয়া আৰু
আপোনাৰ পৰা মই বিদ- বিদায় মাগিছোঁ ধন্যবাদ।
ঠিক আছে ধন্যবাদ, ধন্যবাদ, ধন্যবাদ, ধন্যবাদ।